হেল্ল' শনিছানে অ শুনিছো শুনিছো শুনিছো
উ
হয় কি কৰি আছা
মই এনেই আছো ৰব বহি হি আৰু এনেই বহি
আহ
াৰ
স মই তোমাৰ মানে ইউটিউবত মানে অলপ এটা ৰেচিপি চালো তাকে চাই পেলাই মানে এতিয়া অলপ মানে কিবা এটা অলপ বনাবলৈ চেষ্টা কৰি আছিলো মানে বনাই হ'ল বাৰু কি িব বনালো নাজানো বু সোৱাদ হয় নে নহয় তাকো নাজানো মানে এনেই মানে তোমাৰ এনে চাই মানে অলপ বন এই তোমাৰ পাস্তা এটা বনাইছিলে তোমাৰ সেই পাস্তাকে মই বনাবলৈ চেষ্টা কৰিলো তাকে তাকে ভাবিছো অলপ আজি মানে উম হয় কোৱা
নাই তুমি আজি পাঁচটাৰ কথা কৈ কিনে ঠিক তাকে ক'লা যে আমি আজি ঘৰুৱা ৰন্ধ ধনৰ বিষয়ে কথা পাতিলে কেনে কোৱা হ'ব বাৰু
অ অ অতি ভাল বিষয় দিয়া ঘৰুৱা ৰন ধন যিহেতু মই ভাবো আমাৰ জীৱনৰ এক গুৰুত্ব ত্বপূৰ্ণ অংশ আৰু
উম হুম হয় তুমি একেবাৰে ঠিকে কৈছা আচলতে উম কোৱা কোৱা
হয় ঘৰত বনোৱা খাদ্য সাধাৰণ তে স্বাস্থ্যকৰ আৰু পৰিষ্কাৰ হয় দিয়াচোন
উম উম হয় একেবাৰে ঠিকেছে আচলতে বাহিৰত আমি যিমানে নাখাও কিয় ঘৰৰ ঘৰুৱা খাদ্যবোৰ আ মাৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু সেইবোৰ ত মানে সম্পূৰ্ণভাৱে মানে যিখিনি আমি খাব লাগে সেইখিনি বস্তুহে থাকে আৰু এইটো অতি ভাল হয় যে ঘৰুৱা ৰন্ধন আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ নহয় জানো
হয় দিয়া ঠিকে কৈছা তুমি আজিকালি তোমাৰ প্ৰায় অহ দেখা যায় যে নতুন প্ৰজন্মৰ মনত এটা বাহিৰৰ খাদ্য যিবোৰ ফাষ্ট ফুড তোমাৰ চাওমিন মম' এইবোৰ তোমাৰ চিকেন চাওমিন চ কিন্তু মোৰ এইবোৰ মানে এইবোৰৰ জনপ্ৰিয়তা বহুত বেছি তোমাৰ বহুতে তোমাৰ বাহিৰত গৈ খাই কিন্তু তুমি এটা বস্তু লক্ষ্য কৰিবা তেওঁলোকে সেই বস্তুবোৰ ইমান মানে মই স সকলো দোকানৰ কথা ক'ব যোৱা নেকি ত- কিছুমান দো কান আছে তোমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোক তক বোলে নাৰাখে। তোমাৰ অ তুমি লক্ষ্য কৰি, হয়। তুমি লক্ষ্য কৰিবা আগদিনাখন ধৰা তুমি আজ আজিৰ আজি ধৰাত তাত এ তে তেওঁলোকত তেল বাচি গ'ল ন সেই তেল তে তেওঁলোকে কালি আকৌ সেই চাওমিন বনাব বনাব তে বাহি তেল তেওঁলোকে ব্যৱহাৰ কৰে মানে তেওঁলোকে এখন সেই বস্তুতটো নতুনকে ব্যৱহাৰ নকৰে মানে তোমাৰ কালিৰ বাচিযোৱা তেল খিনি ধৰা আজি বনাব আজি বাচিযোৱা তেল খিনি আকৌ অহাকালি বনাব তেনেকে মানে তেওঁলোক কি মানে অ তোমাৰ আ তেলবিলাক ব্যৱহাৰ কৰে তাৰ ফলত মানে স্বাস্থ্যৰ বহুতো অৱনতি
হয়, হয় হয় তুমি একেবাৰে ঠিকে কৈছা।
হয়। আৰু তোমাৰ অ মোৰ মোৰ মতেদি তোমাৰ বাহিৰৰ খাদ্যবোৰ তোমাৰ সোৱাদযুক্ত হ'ব পাৰে কিন্তু এয়াই মোক সৰু স্বাস্থ্যকৰ নহয় আৰু তাত মোৰ মায়ে তোমাৰ ঘৰত বিভিন্ন ধৰণৰ খাদ্য বনাই সেইবোৰ সেইবোৰ খাইও খুব ভাল পাওঁ।
হয় হয় তুমি ঠিকে কৈছা আচলত বাহিৰৰ খাদ্য সুস্বাদু হব পাৰে কিন্তু স্বাস্থ্যকৰ নহয় আৰু ঘৰত আমাৰ মায়ে যিখিনি তাৰমানে তোমাক খাদ্য বনাই দে সেইখিনি আমি খাইও ভাল পাওঁ আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল। আচলতে মোৰো একে অৱস্থা বিশেষকৈ ঘৰত বনোৱা দাইল ভাত আৰু মাছৰ জোল খাই কেনে মই বহুত ভাল পাও মোৰ অতি প্ৰিয় খাদ্য এইটো। তোমাৰ কি তোমাৰ কোনটো খাদ্য আটাইতকৈ প্ৰিয়?
উম মোৰো তোমাৰ মৰে মোৰ মোৰ ক'বলৈ গ'লে মই অ মাংস খাই বেছি ভাল পাওঁ তোমাৰ ছাগলী মাং অ তাৰ লগতে তোমাৰ ব্ৰইলাৰ মাংস এইবোৰ খাই মই বেছি ভাল প অ মাছো মোৰ প্ৰিয় টেঙাই টেঙাৰ লগত বন মাছৰ সোৱাদেই বেলেগ
হয় হয় হয় ঠিকেই কৈছা
কি আমাৰ যিহেতু অসমীয়া ঘৰুৱা খাদ্যৰ সোৱাদে বেলেগ দিয়াচোন
উম উম উম হয় হয় আচলতে তোমাৰ আমাৰ অসমীয়া সকলৰ যিখিনি খাৰ টেঙা পিতিকা আদি আমাৰ অসমীয়া যিবোৰ ঘৰুৱা থলুৱা খাদ্য এই আমাৰ অসমীয়া সংস্কৃতিৰ এক অংশ আচলতে বাহিৰৰ দেশ বিদেশৰ বহুতো মানুহে আমাৰ অসমখনক খাদ্যৰ কাৰণেও চিনি পায় কাৰণ আমাৰ খাদ্যবোৰ আহ সম্পূৰ্ণভাৱে বেলেগ বেলেগ দেশতকে বা বেলেগ ৰাজ্যতকে নহয় জানো
হয় হয় ঠিক কথা কৈছা এতিয়া তুমি লক্ষ্য কৰিবা আমাৰ আমাৰ ইয়াতে যে টো ধান ধানতটো প্ৰধান খেতি, কিন্তু এতিয়া তুমি লক্ষ্য কৰা, আমাৰ ইয়াতে আমি ভাত খাওঁ। চাউল চাউলটো আমি ভাত হিচাপে খাওঁ, কিন্তু তুমি এতিয়া যদি পঞ্জাব হাৰিয়ানা ৰাজস্থান এইবিলাকত চোৱা। তেওঁলোকৰ প্ৰধান খাদ্যটো হৈছে ৰুটি। টি। মই তোমাৰ অ হয় মোৰ ব মোৰ বন্ধুও আছে তোমাৰ ৰাজস্থানৰ পা বাহিৰৰ উত্তৰ প্ৰদেশৰ বন্ধু আছে। তেওঁলোকে কিন্তু। আমি এতিয়া যদি আমি যদি কওঁ আমি যদি। ভাতটো নাখাও, তেতিয়াহ'লে আমাৰ পেটটো ক'ৰবাত নভৰা নিচিনা লাগে। কিন্তু তেওঁলোক কৰ আকৌ তেওঁলোক। আকৌ একেবাৰে উল্টা তেওঁলোকে ভাতটো মানে তোমাৰ বাতিত। অ অলপ কমকে লয় তোমাৰ সেই ভাত তো আমি যেনেকে তোমাৰ অ আচাৰ খাও বা। কিবা খাও, মানে অ আমি যেনেকে মানে কিবা খাওঁ ন, এই ৰুটিৰ যে এই তোমাৰ ৰুটি দিয়া যায় প্লেট খন থাকে যে। তাত। তে চাইডত যে সৰু সৰু যে ফুটা লোৱা, চবজি চবজি লোৱা যে জে জেগাবোৰ থাকে। তেওঁলোকে তাতেহে ভাত লয় মানে। তেওঁলোক মানে প্ৰধান খাদ্যটো হৈছে ৰুটি। মোৰ লগৰ জনে কৈছিল যে, অ', মোৰ লগৰ জনে কৈছিল যে তাৰ ৰুটি নাখালে পেট নভৰে। ভা খালে মানে তাৰ পেট নভৰে।
হয়। তুমি ঠিকেই কৈছা আচলতে আমাৰ। উম', উম', কোৱা। কোৱা, কোৱা।
এ', তুমি কোৱা।
আচলতে আমাৰ যিবোৰ খাদ্য, অসমীয়া খাদ্য, আমিও বাহিৰৰ খাদ্যবোৰ তেনেকে আমি ল'ব নোৱাৰো। আৰু বাহিৰৰ মানুহেও আমাৰ অসমৰ যিটো তাৰমানে মেইন আটাইতকৈ মেইন খাদ্য ভাত, সেইটো বাহিৰৰ মানুহে ইমান খাব নোৱাৰে। আচ্ছা, তুমি কি কি ৰান্ধিব জানা? ধৰা তোমাৰ ঘৰত কোনোবা আজি আলহী-অতিথি আহিল। তুমি কি কি বনাই খুৱাব পাৰিবা?
উম', মই তোমাৰ প্ৰায়ভাগে জানোঁ। তাৰোপৰি চাহ, মেগী এইবোৰতো সকলোৱে জানেই আজিকালি। এইবোৰ মই জানোৱে বাৰু সৰুতে শিকিছিলোঁ। তাৰোপৰি তোমাৰ মই ভাত, দাইল, তাৰ পিছতে তোমাৰ ভাজি। তাৰপিছত তে এইবোৰ এইবোৰ বনাব পাৰো মই। তাৰ উপৰি তোমাৰ মাং সখনো মই ৰান্ধিব পাৰো। কিন্তু মই অ', মানুহ আহিলে তেনে মানে মানুহক আজিলৈকে মই নিজে ৰান্ধি খুৱাই পোৱা নাই। ত', মই মাংস আৰু মাছৰ ক্ষেত্ৰত মই মানে মই এ মা মা মা ক'ব নোৱাৰিম। যে মই বনাই খাব পাৰিম নে নোৱাৰিম। ন্তু দাইল, আৰু ভাত। এই এই আৰু ভাজি। তোমাৰ যি কোনো ভাজিয়ে হওঁক, মই সেইখিনি ভাজি ভাল বনাব পাৰোঁ। বাকী তুমি কি জানা বা ৰান্ধি
হয়। মোৰো একে। মই মই বনাব সকলোখিনিয়ে জানোঁ। তোমাৰ দাইল, ভাত, ভাজি, তৰকাৰী যিখিনি আছে গোতেইখিনি। খাৰ বা টেঙাৰ আঞ্জা, বিলাহী আৰু বিলাহীৰ আঞ্জা গোটেইখিনি বনাব জানো। কিন্তু মাছ, মাংসটো মানে মাহঁত হাতেৰে বনাই খোৱালে বেছি ভাল লাগে মানে। সেইটো বস্তু ভাল লাগে। জানো যদিও তাৰ মানে বেলেগক খোৱাওঁতে অলপ সংকোচ হয়। কাৰণ মাহঁতৰ খোৱা মাহঁতৰ হাতৰ সোৱাদটো তাৰ মানে বেলেগ। গতিকে সেইটো খাই কিনে মই বেছি ভাল পাওঁ। গতিকে মাছ, মাংস আহিলে মাহঁতে বনায়। বাকী বা কীখিনি বনাব মই পাৰোঁ আৰু সেইখিনি মই বনাবও জানো ধৰা। কিন্তু আজিকালি কি হৈ যায় ল'ৰা-ছোৱালী সকলোৰে ৰন্ধন শিক্ষা থকাটো উচিত। বা ৰন্ধা শিকাটো উচিত। কাৰণ আজিকালি ল'ৰা-ছোৱালী ধৰা অকল অসমতে নপঢ়ে। তুমি দেখিছাই বহুতো ল'ৰা-ছোৱালী বাহিৰত দেশ-বিদ দেশত পঢ়িবলৈ যায় তেতিয়াতো নিজৰ মাক দেউতাকক লৈ যাব নোৱাৰিব বা তেওঁলোকৰ লগতো কোনো নাথাকিব নিজে বনাই খাব লাগিব গতিকে মোৰ মতে তেওঁলোকে এই ৰন্ধা ৰন্ধন শিক্ষা লোৱাটো বহুত মানে জৰুৰী মই ভাবো
উম হয় হয় ঠিক কথা কৈছা দেই এইটো কিন্তু তোমাৰ কথা মতে মই একমত যে আহ আমি আমি নিজে শিকাটো উচিত সদায় আমি মা দেউতাৰ ওপৰতে আমিতো নিৰ্ভৰশীল হৈ থাকিব নোৱাৰিম গতিকে এসময়ত গৈ আমি নিজে খা খানা খানা বোৰ বনাবই লাগিব ত' আমি ৰন্ধন শিক্ষাটো আমি ল'ব লাগে মই ভাবো এইটোও এটা তোমাৰ যেনেক আমি বি্যালয় শিক্ষ শিক্ষা যেনেদৰে জৰুৰী তেনেকে ৰন্ধন শিক্ষাটো কিন্তু বহুত জৰুৰী আৰু মই ভাবো অ হয় হয় আৰু মই ভাবো তোমাৰ বাহিৰা খানাত যিহেত ঘৰুৱান্ধন আমাৰো পৰিষ্কাৰ পৰিচ্ছন্নতা বোৰো বহুত অ থাকে দিয়াচোন এইবিলাক ওপৰতটো আমি বিশেষ গুৰুত্ব দিওঁ আৰু তোমাৰ স্বাস্থ্য যিহেতু স্বাস্থ্যকৰ খাদ্যৰ বাবে তোমাৰ সতোজগ্ৰী ব্যৱহাৰ কৰাটো জৰুৰী দিয়াচোন
উম উম উম হয় হয় হয়
হয় হয় আৰু তোমাৰ উ বাহিৰৰ খাদ্য কেতিয়াবাত আকৌ অত্যাধিক তেল আৰু মছলা ব্যৱ্হাৰ কৰা হয় মই ক'লোৱৱে যিহেতু আৰু আৰু তুমি লক্ষ্য কৰিবা এক কাৰণে তোমাৰ আমাৰ চিকিৎসক সকলোৱও তোমাৰ কিন্তু ঘৰুৱা খাদ্য খাবলৈ বেছি পৰামৰ্শ দিয়ে
উম উম হয় তুমি ঠিকে কৈছা কাৰণ কি স্বাস্থ্যকৰ খাদ্যৰ বাবে সতেজ সামগ্ৰী ব্যৱ্হাৰ কৰাটো জৰুৰী আমি ঘৰত খানা বনালে যেনেকে খানাটো বুনোৱাৰ আগতেও হাত ধু খানা বনাইও হাত ধো বা যিখিনি আছে শাক পাচলিবোৰ ধুনীয়াকৈ ধুই লও তাৰ পিছতহে বনাও বনোৱা গতিকে সেইখিনি মানে সেইখিনি নিজৰ স্বচ্ছতা অৱলম্বন কৰাটো আমাৰ কাৰণে জৰুৰী আৰু সেই কাৰণে চিকিৎসকে কয় যে ঘৰুৱা খাদ্য খোৱাৰ তাৰমানে পৰামৰ্শ দিয়ে আহ আচলতে মোৰ এনেকুৱা হয় যে কেতিয়াবা বাহিৰত খাব খুব মন যায় কিন্তু যেতিয়া আমি চাম যে হোটেল ৰেষ্টুৰেন্ট বোৰত কেনেকে খাদ্য বনাই কেনেকে তেওঁলোকে স্বচ্ছতা ৰাখে তাৰপিছ খাব মন নাযাব আৰু গতিকে মই সেইটোয়ে ভাবো আৰু ঘৰুৱা খাদ্যৰ কাৰণে মনত পেলাও আচ্ছা তোমাৰ মানে প্ৰিয় খাদ্যটো কি মানে ঘৰত বনোৱা কোনটো খাদ্য তোমাৰ আটাইতকৈ প্ৰিয়
অ মোৰ আটাইতকৈ প্ৰিয় বুলি ক'লে মই ক'লো তোমাৰ মই আহ মুৰ্গী মাংস আৰু ভাত আৰু ছাগলী মাংস ভাত এইকেইটা মোৰ বহুত ভাল লাগে অ ভাত আৰু ছাগলী মাংস এইবোৰ চব্জি এইবোৰ মোৰ মানে ভাল লাগে তাৰোপৰি আহ মই যদি কওঁ অ কণী অমলেট এইবোৰ খায়ও এইবোৰ খাই মোৰ ভাল লাগে বাৰু আহ তাকি কি কৰে অ ত কি মানে মই যি ভাবো যে আমি বাহ খাদ্য যদি আমাৰ দেহতে খাব মন যায় আমি মাহেকত ক'ৰবাত এবাৰ বা দুবাৰ যদি।। যেতিয়া আমি বাহিৰৰ খানা খাওঁ তেতিয়া মই।। খাব এনেকুৱা একো অপকাৰ নাই। কিন্তু সদ।
উম হম নালাগে নালাগে তুমি ঠিকেই কৈছা। আচলতে।। সকলোৱে একেলগে বহি মানে বাহিৰত খোৱা বাহিৰত খাব গলে নে কি হ'ব। আমি অকলে খাব যাব লাগিব। যিটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয়। সদায় খোৱাতটোও ভাল নহয়। কিন্তু ঘৰুৱা ৰন্ধা।। সিহঁতেপৰিয়ালৰ সকলো সদস্য একেলগ কৰি ৰাখে। একেলগে বনা আমি একেলগে বহি কিনে আহাৰ গ্ৰহণ কৰো। আহ বহুতো নানানটা বিষয়ত আমি কথা পাতো। আমি আমাৰ সুখ দুখৰ ভাগ বতৰা কৰো। গতিকে মানে আহাৰৰ সময়ত মানে মোৰ মতে।। তে এইখিনি মানে ঘৰুৱা প্ৰণালীৰে ঘৰত খোৱাতোৱে মোৰ কাৰণে ভাল। আৰু আগতে আমাৰ আইতায়ও বহুত পৰম্পৰাগত খাদ্য বনাইছিল দেই। আচলতে মোৰ আইতাই পিঠা, লাৰু আৰু বিভিন্ন জলপান বনাইছিল। যিবোৰ খাই কিনে মানে বহুত খাই ভাল পাইছিলো। আৰু সেইবোৰ এটা সুকীয়া সোৱাদ আছিল। নহয় জানো?
হয় দিয়া ঠিকেই কৈছা তুমি। ময়ো তোমাৰ ধীৰে ধীৰে নতুন খাদ্যবোৰো বনাব শিকিছোঁ। তাৰওপৰি তোমাৰ ইউটিউব আৰু।। বিভিন্ন অনলাইন মাধ্যমে আজিকালি বহুত সহায় কৰে দিয়াচোন। এ
হয় হয় তাতো বহুতখিনি ৰেচিপি পোৱা যায়।
হয় হয় আৰু কিন্তু মা মাৰ হাতৰ ৰন্ধ।। সোৱাদৰ লগত তুলনা কৰিব নোৱাৰি দিয়া।
নোৱাৰি নোৱাৰি হয় একদম সঁচা কথা কৈছা। আচলতে ঘৰুৱা ৰন্ধন আমাৰ স্বাস্থ্য, সংস্কৃতি আৰু পৰিয়াল সকলোৰে লগত জড়িত। আমি খানা বনোৱা শিকিবও লাগে আৰু পাৰিলে বেলেগক শিকাবও লাগে। গতিকে আমি আজি ধুনীয়া এটা বিষয়ত কথা পাতি।। কিন্তু মোক।।
মোৰো বহুত ভাল লাগিলে। বাৰু ঠিক আছে আমি এনেদৰে আৰু পিছত কথা পাতিম ঠিক আছে দিয়া হয়।